নমস্কাৰ। নমস্কাৰ। হয়, হয় তুমি ভালে আছা?
অহ, মই ভালে আছোঁ। আপুনি ভালনে, আপোনাৰ?
অহ, ভালে দিয়া।
অহ।
কি কৰি আছা তুমি?
মই আছোঁ এনেই বাৰু। হেৰি এ অহ, চাহ-তাহ খালোঁ অকনমান এতিয়া, চাহ-তাহ খাই অকনমান খাদ্যৰ কথা ভাবি আছিলোঁ। ত' ভাবিলোঁ এবাৰ খাদ্যৰ বিষয়ে তোমাৰ লগত কথা পাতো, অকমান আলোচনা কৰোঁ।
অহ, মইয়ো ভোক লাগিয়ে আছে দেই, মোৰ ক'ব গলে এতিয়া।
অহ, ভোক লাগি আছে ন'।
ভোক লাগিয়ে আছে, ভালে হ'ব থাকিলে ভালে লাগিব।
অহ, ভাল লাগিব বাৰু।
তাকে।
তোমাৰ কি? ৱেষ্টাৰ্ণ খানা খাই ভাল লাগে নে, আমাৰ ইণ্ডিয়ান ভাৰতীয় খানা খাই ভাল লাগে তোমাৰ বেছি?
মোৰ বেছিকৈ ক'ব গ'লে ভাৰতীয় খানাতোৱে ভাল লাগে, যোনটো মছলা থাকে ন' ভাৰতীয় খানাত।
অহ, বাহিৰৰবোৰ, বাহিৰৰবোৰ অলপমান বেছি অহ, মছলা কম থাকে আৰু প্লেইন হয়। সিহঁতে নি
অহ', অহ' সেই সেইটোৱে আৰু নিমখ কমকৈ খায়, ভাল নালাগে আৰু। অসম মানে ভাৰতৰ ক'ব গ'লে অসমৰতটো বেছি ভাল লাগে দেই।
উম, তাকে তাকে হয়, হয়, এ আইতা ককাৰ পৰা শিকা। বহুত ৰন্ধা পদ্ধতি এতিয়াও মানুহে যিটো ব্যৱহাৰ কৰে সেইটো খাই বহুত ভাল লাগে। আগৰ দিনৰ পৰা শিকি অহা উম,
তিলৰ আঞ্জা তাৰপিছত আৰু কি ক'ম আৰু ঢেঁকীয়া শাকবোৰ যে খাওঁ আমি
অ',
সেইবোৰ ভাল লাগে টেঙা টেঙা আঞ্জাটো চলে আৰু বাৰু মই ৰান্ধিব জানো তুমি জানানে?
অ', মই ৰন্ধা বঢ়া কৰা শিকিছো বাৰু এতিয়া অকমান অকনমান এতিয়া অলপ নতুন খাদ্য বনাও। ইউটিউবৰ পৰাও চাই চাই বনাওঁ।
ময়ো শিকিছো বাৰু মই কিন্তু টো এই দাইল বনাওতে বা মাছৰ তৰকাৰীটো ইমান ভাল নহয় আৰু মই এইবোৰ
অ', আজিকালি ইউটিউবৰ পৰাই বহুত বেলেগ বেলেগ ৰাজ্য দেশ মানে দেশৰ খানা এনেকে খাব পাৰি ন' ইউটিউবত চাই চাই শিকি শিকি কেনেকে কোনে বনায় অ',
পৰা বহুত সহজে শিকিব পাৰে, একদম একদম মানে পব দেন নাই আৰু তোমাৰ একো অসুবিধাই নহয়।
অ', অসুবিধায়ে নহয় তেনেকৈ শিকিব পাৰি, তেনেকে বৈ শিকা হয় বাৰু। যিহেতু ভাড়া ঘৰত থাকিলেও নিজে বনাই খাব লাগে।
অ', অ', ভালে মই বাৰু ভাড়া ভৰত নহয় ঘৰতে বনাইছো নিজে বহুত বস্তু বনাই বনাই খাওঁ কেতিয়াবা।
অ',
যা মাংস বনাও ব্ৰইলাৰৰ মাংস। তাৰপিছত লোকেল মুৰ্গি
অ',
ত' এনেকৈ আৰু তাৰপিছত ছাগলী মাংস এনেকে বনাও আৰু ভাল লাগে এইবোৰ মই ন'ন ভেজটো অলপ বেছি খাওঁ আৰু মাংস চাংস।
আচ্ছা, আচ্ছা।
মোৰ বেছি ভাল লাগে আৰু।
অ', মাংস পাতি তোমাৰ বেছি ভাল লাগে ন' অকনমান মোৰো ভাল লাগে বাৰু মই খাওঁ খাওঁ। কিন্তু তাৰমানে সেয়াই আৰু বেছিকে খালে শৰীৰত হানিকাৰক হৈ যায় যে শৰীৰৰ কাৰণে সেইকাৰণে যিহেতু ঘৰত বেছি খালে স্বাস্থ্যৰ কাৰণে বেয়া ত' বেছি বহি দিলে আকৌ ঘৰত এক্সাৰচাইজ নকৰি কাম বন নকৰি বহি দিলে খাবলে ইমান নালাগে। শকত হৈ যোৱা যায় সেইটো কাৰণে অকনমান শাৰীৰিক কিবা এটা কৰিব লাগে আৰু যাতে শকত হৈ নাযায়।
অ', সেইটো হয় মই বাৰু কষ্ট কৰো অলপ নকৰা নহয় এনেকৈ খোজ কাঢ়ি থকা যায়তো তাৰপিছত মই ওলাই যাওঁ।
ৰাতিপুৱা এতিয়া দৌৰিবলৈ লৈছো দৌৰি দৌৰি ধৰা শিকিছোঁ, শিকিছোঁ মানে কি দৌৰাও শিকিছোঁ হেল টো ভাল হৈছে মানুহ লগ পাওঁ বিভিন্ন ধৰণৰ।
অ', কিমান দৌৰা তুমি মানে কিমান কিলোমিটাৰ কিমান দূৰলৈ যোৱা?
অ', মই পাঁচ কিলোমিটাৰ দৌৰো মোৰ ভাইটি এজনৰ লগত আৰু তোমাৰ কেতিয়াবা দশ কিলোমিটাৰো দৌৰো।
ভালে পাৰা বহুত তুমি মইতো নোৱাৰোয়ে দুই কিলোমিটাৰ মিটাৰ মান দৌৰিলে চাগে মোৰ অৱস্থা বেয়া হৈ যাব একদম।
অ', মই অকনমান চেষ্টা কৰো দৌৰিবলৈ। অকমানান যত্ন কৰিবলে
মই মানে ভালে, ভালে কৰিব লাগে। মই মানে দৌৰিব ইমান কষ্টক নকৰো দেই মই অলপ খোজ কাঢ়ো। খোজ পাঁচ কিলোমিটাৰ মান হৈ যায় আৰু।
অ', খোজ কঢ়িলেও ভাল সেইটো শাৰীৰৰ শৰীৰৰ কাৰণে তো ভালেই হয় খোজ কঢ়া
অ', তাকে মানে অলপ খোজকাঢ়ি খোজকাঢ়ি কেতিয়াবা অলপ দাৰিবও চেষ্টা কৰো তাকে যাতে মানে পিছলে মানে পাৰো আৰু দা়ৰিবলৈ
অ'।
তেনেকৈ মানে অলপ হেৰি কৰি আছো নিজকে হেৰি কৰি আছো তো ইয়াৰ কৰি আছো আৰু
অ', তুমি খানা কি খাই ভাল পোৱা।
হা, হা, হা।
খানাৰ ভিতৰত কি খাই ভাল পোৱা কি খানা খাই ভাল পোৱা তুমি?
মই বেছিকৈ ক'ব গ'লে অসমত থাকো যিহেতু আছো।
উম।
ত' হেৰি ভাল লাগে আৰু চুঙা পিঠা এইবোৰ
খাৰ চুগা পিঠা
খাৰ অ', খাৰৰ আঞ্জা কিবা কিবি এনেকুৱা ভাল লাগে আৰু অসমীয়া মানুহ আৰু আমি
অ', বুজিছোঁ।
এইবোৰ খায়ে আৰু বেছি ভাল লাগে আৰু তাৰপিছত এই তিলৰ তৰকাৰ তৰকাৰী যে বনাই এখন
অ', তিলৰ তৰকাৰী বুজিছোঁ, বুজিছোঁ মাংস আৰু তিল সিখনো ভাল লাগে।
সেইখন ভাল লাগে তাৰপিছত তোমাৰ লাই শাক যে বনাই চিকেন দি বনায় হা মূৰ্গীৰে সেইটো ভাল লাগে এনেকৈ ভাল লাগে বহুত কিবা কিবি আছে খাব ভাল লাগে তোমাৰ তোমাৰ কি ভাল লাগে বেছিকৈ।
মোৰ, মোৰ খাই ভাল লাগে চিকেন ভাল লাগে মুৰ্গী। লোকেল মুৰ্গীটো খোৱা যায় লোকেল মুৰ্গী আৰু হাঁহৰ তৰকাৰ তৰকাৰী একদম হাঁহৰ তৰকাৰী ভালকে বনোৱা হাঁহৰ তৰকাৰী
অ', হাঁহৰ তৰকাৰীটো এটাই আৰু খালি ঠাণ্ডা দিনত খাব পাৰি গৰমৰ দিনত খোৱাতটো ইমান ভাল নহয় আৰু এতিয়া প্ৰব্লেম আৰু
তিল, তিল খাই পাইছা নাই? তোৰ বহুত ভাল লাগে খাল অ'।
হাঁহৰ তৰকাৰীৰ লগত মই তিলটো খাই পোৱা নাই দ মই মুৰ্গীৰ লগত খাই পাইছো বাৰু।
অ'।
হাঁহৰ লগত খাই পোৱা নাই দেই কেনেবা লাগে।
ভাল লাগে খাই চাবাচোন এদিন।
অ', অ', খাই চাব লাগিব দেই এনে ঠাণ্ডা পৰিলে খাই ভাল লাগিব আৰু এতিয়াতো গৰম হয় বহুত।
অ', এতিয়া গৰমত খাব নোৱাৰি বাৰু প্ৰেছাৰ হোৱা আৰু বহুত। সম্ভৱ
অ'। তাকে হাই তোমাৰ হাই প্ৰেচাৰ হৈ যায় ন
অ', হাই প্ৰেছাৰ হৈ যায় সম্ভাৱনা বহুত থাকে।
তাকে। এতিয়াতো ক'ব গ'লে মাংস নোখোৱাতোৱে ভাল এনেকুৱা গৰমত। পাৰি পাৰালৈ মানে অলপ শাক পাচলি ভাল
কিন্তু সেয়াই আৰু এইকেইদিন বাৰিষা বতৰ যিহেতু অকনমান ঠাণ্ডাও পৰিছে।
অলপ ঠাণ্ডা পৰিছে বাৰু নোহোৱা নহয়।
অ', সেইটোত খাব পাৰি আৰু ভাল লাগে।
অ', পাৰি, পাৰি অ'। পাৰি অলপ অ'। থাকে পাৰি বাৰু নোৱাৰা নহয়।
অ'।
বাকী ঘৰৰ ফালে ভালে আছে চব?
চবৰে হয়, ঘৰত ভালেই চবৰে।
অ' ঠিকে আছে। এতিয়া কি বনাইছা পিছে?
এতিয়া আমাৰ বনাইছে এ, উৰহি বনাইছে। উৰহি আৰু এটা হেৰি বনাইছে তোমাৰ তিলৰ, তিল বনাইছে তিলৰ আঞ্জা। এইটো হেৰিৰ লগতে বনালে তোমাৰ চিকেনৰ লগতে বনাইছে, মুৰ্গীৰ লগত। শুনিছা নহয় মই কি কৈছোঁ? হেল্ল' শুনিছা নহয় মই কি কৈছোঁ?
উৰহী ভাজিছে?
তিলৰ লগত। অ' মই তোমাৰ মাতটো শুনি থকা নাই। তোমাৰ মাতটো মাজে মাজে বাজি গৈ আছে। শুনিছা নহয়?
অ', অ' শুনিছোঁ, মাতটো নোহোৱা হৈ গৈছিলে মাজত। অ' তাকে।
জানো কি হৈ গৈছিলে।
অ' এতিয়া ঠিক হৈছে, এতিয়া ঠিক হৈছে।
আমাৰ এতিয়া বনাইছে তিল, তিল আৰু আমাৰ উৰহি বনাইছে।
তিল আৰু উৰহি, মানে তিলটো লোকেল মুৰ্গীৰ লগত।
অ' লোকেল মুৰ্গীৰ লগত। আৰু তোমাৰ ভাল লাগিব খাই।
আমন হা, হা?
ভাল লাগিব খাই বুলি কৈছোঁ।
অ' ভাল লাগিব। তিলৰ আৰু লোকেল মুৰ্গী আৰু ক'বই নালাগে আৰু এইটো, ধুনীয়া লাগে খাই। মোৰ আজি ক'ব গ'লে আমাৰ এইটো ব্ৰইলাৰৰ মাংস আছিল আৰু সেইটো হেৰি বনাব বিৰিয়ানী।
অ' বিৰিয়ানী বনাব বাপৰে, মোকো অকনমান
হে, মানে বিৰিয়ানী বিৰিয়ানী চাউলতো নাই আৰু হেৰি বনাব জহা চাউল আমাৰ
জহা চাউলেৰে বনাব আৰু এইটো। বিৰিয়ানী বুলি কলে ভুলে হ'ব।
থাকাইতেন তেতিয়া মই ময়ো অকনমান জুতি চাবলে বিচাৰিলো হয়, এতিয়া যিহেতু ওচৰত নাই।
তাকে, ওচৰত থাকিলেতো খব পাৰিলে হয়, এতিয়া কথাই নাছিল।
অ'।
অ' আৰু
বাকী আৰু
বিৰিয়ানী বনাব আৰু চাগে হেৰিও বনাব অলপ কিবা তৰকাৰীও আছে দিনৰে চাগে, কি বুলি কয় ছাগলী মাংস তেনেকোৱা আছে চাগে কিবা কিবি, এনেকৈ বনাব আৰু আজি।
অ' ভাল লাগিব। উম, ভাল লাগিব খাই।
তাকে, ভাল লাগিব। বাকী লগ কৰো দিয়া এদিন কোনোবা দিনা, বহুত দিন দেখা নাই দেখোন তোমাক।
কোনে কৈছিল লগ পাই আৰু? লগে পোৱা নাই, তেতিয়াও খানা খাব লাগে ভাল খানা এটা লৈ পেলাই।
তাকে বাকী ব্লগবোৰকো হেৰি কৰিব লাগিব লগ কৰিব লাগিব একেলগে লৈ
অ', আজিকালি লগ বত কাইছিলো
তাকেই আৰু কতনো লগ পোৱা যায়, কামতে ব্যস্ত হৈ ৰখা যায়টো। তোমাৰো চাগে, তুমিতো এতিয়া ক'ত থাকা কামৰ?
মই এতিয়া গুৱাহাটীত আছো মই।
অ', গুৱাহাটীত ন, মই বাৰু মংগলদৈতে আছো। এদিন চোৱা ক'ৰবাত ভাল জেগা এটা ওচৰতে চবৰে ওচৰ হয় যা া মাজৰ জেগা আৰু মানে অলপ তাতে লগ কৰিব পাৰো একেলগে।
হ'ব। ঠিক আছে, ৰাখিছো পিছে, আহ ধন্যবাদ।
অ'কে হ'ব, ধন্যবাদ ধন্যবাদ।